হয় কওক
হয় শুভৰাত্ৰি আহ আপোনাৰ কি কৰি আছিলে বাৰু?
মইতো এতিয়া মানে খাই লৈ শুবই লৈছো।
হয় নেকি, আ কিহেদি ভাত খালে বাৰু আপুনি?
আজি আজিটো আমি মানে স্পেচিয়েল আৰু, অসমীয়া মানুহে যে খাই খাৰৰ আঞ্জা। মানে দুপৰীয়াই বনাইছিলে, অ', এতিয়াতো আৰু কঁঠালৰ গুটিৰ চিজন হয়। কঁঠালৰ গুটি, লাওৰা তেনেকে খাৰৰ আঞ্জা বনাইছিল সেয়াই।
অ অ তেতিয়াহ'লে আহ ময়ো খাই বৈ এতিয়া এনে আহ আছিলো আহ তাকে ভাবিলো এ আপোনাৰ লগত অলপ কথা পাতো যেতিয়া খোৱা বোৱাৰ কথা যেতিয়া ওলালে অলপ আমি থলুৱা খাদ্যৰ বিষয়ে কথায়ে পাতি লও
অ ঠিক আছে হয় হয়
আ অ এনে আজিতো আপোনাৰ থলুৱা খাদ্যই ক'ব পাৰি আপুনি যি টো আহ খালে নহয় জানো এইটো আমাৰ অসমীয়া সমাজৰ থলুৱা খাদ্য অ এনে আপোনালোক আহ আপোনাৰ ঘৰ
মোৰ ঘৰ এয়া বিজনি চিৰাং
বিচ হয় হয় হয় ত তাৰে আপোনাৰ নামনি অসমত কেনেকুৱা বাৰু তাৰ থলুৱা খাদ্যবোৰ সেই ঠাইৰ থলুৱা খাদ্যবোৰ বিষয়ে অকমান জনাব নিকি মোক
অ ঠিক আছে ইয়াতে আমি বিলাকে বেছিভাগে মানে বাহিৰৰ বস্তু তেনেকে নাখাওঁ আৰু মানে ওচৰে পাজৰে পায় ন ঢেঁকীয়াৰ পা এতিয়া বাৰিষাৰ ছিজন ঢেকীয়াৰ পৰা আদি কৰি কচু বা তেনেকুৱা এই যে এতিয়া আৰু বিশেষকৈ আমাৰ ইফালে এতিয়া তিতা ফুলবিধ খুবেই খায় বি তিতা ফুল আছে আপোনালোকৰ ফালে বা কি কয় আমাৰ এতিয়া ডিংডিঙা বুলি কওঁ আমি আ সেই ফুলটো মানে খুবেই চলিছে এতিয়া তাৰ পিছত ঢেকীয়াটো চলিয়ে থাকে তাৰপিছত কচু আৰু মানে এতিয়া বাৰিষাৰ ছিজনত কঠালৰ ছিজন তাৰপিছত এতিয়া কঁঠালৰ গুটি মানে চবৰে প্ৰিয় আৰু পইতা ভাতৰ লগত কঁঠাল
পইতা ভাতৰ লগত অ এতিয়া আকৌ সেইপিনি নতুন ঔটেঙা কলিও ওলাইছে ঔটেঙা
ওলাইছে ওলাইছে অ সেয়া গৰমত ভাল অ দালিত দি খাবৰ কাৰণে হয়
হয় হয় হয় অ তেনেকুৱা হল আৰু আ আমাৰ ম মই এনে বসবাস কৰা ঠাই খিনি উজনি অসম অ আমাৰ ইয়াতো তেনেকুৱা খাদ্যবোৰ আ উ মোৰ উজনি অসমৰ ধেমাজি ডিষ্ট্ৰিক্ট
অ আচ্ছা আচ্ছা মই গৈছিলো এইফালে অহ
অ হয় নিকি অ আমাৰ ইয়াতো তেনেকুৱাই আ থলুৱা খাদ্য এতিয়া মই মিচিং সম্প্ৰদায়ৰ পৰা আ বিলং কৰোঁ ত আমাৰ মিচিং সম্প্ৰদায়তো বহুত তেনেকুৱা নানান থলুৱা খাদ্য টো আছে যেনে ধৰক এতিয়া মিচিং বুলি ক'লে বিশেষকে নামচিং টো বহুত জনপ্ৰিয় আ নামচিং যো যিটো শুকান মাছৰ এটা আহ আপোনাৰ বহুত দিন সেইটো এটা চুঙাত বাহৰ চুঙাত ৰাখি থোৱা হয় হয় সেই সেইবিধক আমি নামচিং বুলি কওঁ সেইটো আহ সেইটো এটা আছে আৰু এটা আহ আৰু কিছুমান আছে নহয় ধৰক আ টোপোলা ভাত বৰা চাউলৰ এটা টোপোলা ভাত সেইট এইটো পুৰাং আপিং বুলি কয় তা পৰা আছ যে পিঠাগুড়িৰ চব্জি আহ সেইকেইটা আমাৰ মিচিং সম্প্ৰদায়ৰ এটা জনপ্ৰিয় থলুৱা খাদ্য আৰু তাৰপিছত আৰু পনীয়ত আছে আপোনাৰ ধৰক আপং আ যেনেক কে আ সেইবোৰো আমাৰ খাদ্য সম্ভাৰতে আহে আহ
অ
তেনেকুৱা বহুত নানান আছে এ আমাৰ থলুৱা খাদ্য আৰু
হয় হয় এই যে টোপোলা ভাত কলে নহয় সেই টোপোলা ভাত কিন্তু আমাৰ এইফালে মানে যেতিয়া মাঘৰ বিহু আহে তেতিয়া বেছিকৈ চলে
হয় হয় হয়
তেতিয়া মানে এই ভোগালী বিহুৰ সময়ত মানে প্ৰায়বোৰে খাই আৰু বৰা চাউলৰ টোপোলা ভাত
হয় হয় হয় আমাৰ সেইটো তো টোপোলা ভাতটো আমাৰ সেই মিচিঙৰ এটা উৎসৱ এটা আছে নহয় লিগাং বুলি আলি আই লৃগাং ত হয় হয় আলি আই লৃগাঙত ফাগুণত হয় সেই ফাগুণত আমাৰ টোপোলা ভাত টো বনাই আৰু আহ আপোনাৰ সেই কি বুলি কয় আহ আলহিক খোৱাই আহ আহ গাহৰি মাংসৰ লগত বা শুকান মাছৰ লগত সেই টোপোলা ভাতটো আ আলহীক আ দিয়ে আৰু লগতে আপং এবাতি আহ আপ্যায়ন কৰে ত তেনেকুৱা আমাৰ আহ থলুৱা খাদ্যবোৰ বহুত আহ তেনেকুৱা সেই মানুহো ভাল পায় তেনেকুৱা ধৰণৰ আৰু
উম
উম
আৰু আৰু নানান থলুৱা খাদ্য আছে আপোনাৰ ধৰক এতিয়া বড়ো সম্প্ৰদায়ৰ আছে নহয় বড়ো সম্প্ৰদায়ৰ যেনেকে শামুকৰ লগত আপোনাৰ মাটিমাহ
অ সেইটো আমাৰ ইয়াতো চলে অ আমাৰো প্ৰিয় উম
সেইটোও তেনেকুৱা অহ আৰু কওকচোন তেনেকে আহ থলুৱা খাদ্য আপুনি কেনেকুৱা আজিলে কেনেকুৱা কেনেকুৱা ধৰণৰ থলুৱা খাদ্য আপুনি টেষ্ট কৰিছে
অত হুম হুম এতিয়া কিছুমান এনেকুৱা আছে নহয় ঠাই হিচাপে নাম বিলাক বেলেগ বেলেগ হয় নহয় এনেকুৱা হৈ গ'ল মানে অ আৰু এইবিধ মানে শাক আছে যিটো আমি ইয়াতে এ কেকৰাৰে খুব খাওঁ আৰু মানে
হয় হয়
অ অ কেঁকোৰাৰ সৈতে সেইটো এনে নামটো মই পাহৰিলো কিন্তু আমাৰ ইয়াতে মাটি ফেগৰা বা মাটি কাদুৰি কয় নেকি সেইটো
উম হুম হুম
হয় তেনেকুৱা পাত আৰু সেইটোও মানে এ কৰাৰ সৈতে তাৰপিছত আৰু এবিধ বন আছে শুহুনি বন বুলি কয় আপুনি চিনি পায়
অ মই শুনা নাই বাৰু কওকচোন কেনেকুৱা ধৰণৰ সেইটো
বড়োবিলাকে জাৰি বুলিও কয় জাৰি বন আৰু আমি শুহুনি বন লিখ লিখিতত শুহুনি বন হয় জাৰি বুলিও কওঁ ঘৰত বাৰু সেইটোৱে মানে এনে আপুনি মাছৰ তৰকাৰী যদি খায় এই কিছুমানৰ জিভাত যে জাৰ গুটি হয় তেনেকুৱা বিলাক সমস্যা পৰাও মানে সকাহ পায় আৰু মানে খাই ভাল লাগে আৰু সেই জাৰি বন তাৰপিছত তেনেকে এতিয়া ভেদাইলতা গমেই পাইছাগে। ভেদাইলতাও যদি খাই আপুনি মাছেৰে হওক বা কণীৰে খ। খাই তেনেকে খালে।
উপকাৰ হয় বহুত ঔষধি ঔষধি গুণ আছে নহয় জানো এতিয়া পদিনা হ'ল। পেটৰ কাৰণে ভাল তিয়ঁতো হ'ল তেনেকুৱা পেটৰ কাৰণে ভাল। হয় তেনেকুৱা আমাৰ বহুত আমাৰ মানে আমাৰ অসমীয়া খাদ্য সম্ভাৰতো যিটো আছে। বা থলুৱা খাদ্্যতো তাতে বহুত উপকাৰিতাও আছে নহয় জানো
হয় হয় আৰু এবিধ আছে এই যে চজিনা গছ আছে নহয়।
হয় হয়।
ছজিনা গছৰ পাতটো মানে কুমলীয়া পাতখিনি পিঠাগু়িৰে। পিঠাগুড়িৰ সৈতে বা খাৰেদি এই যিবিলাক মানুহৰ হাই প্ৰেছাৰ থাকে।
হয়।
অ তেনেকুৱা বিলাকে যদি খাই সিহঁতৰ কাৰণেও ভাল আৰু আমি এনে নৰ্মেলি চবে ভাল পাওঁ আৰু মানে।
হয় হয় হয় তাতে বহুত আপোনাৰ আ। কি বুলি কয় তাতে কিবা এটা এবিধ ফাইবাৰ নে কিবা পোৱা যায় ন তেনেকে।
হয় হয়।
অ। অ।
আৰু এতিয়া গৰমো খুব পৰিছে গৰমত মানে এ টেঙা জোলে হওঁ। মানে আপুনিতটো গমেই পায় আৰু অসমীয়া বুলি ক'লে আৰু মাছৰ টেঙাৰ জোল।
মাছৰ।
থেকেৰা টেঙাৰ সকে মাছ নহ'লে আকৌ টেঙ মৰা পাতো থাকে। দি আৰু এবিধ আছে আমি লাখি টেঙা বুলি কওঁ। মে সেইটো মধু হোলেং বোলে কয় নেকি। তেনেকুৱা চাগে সেইটো দিও গৰমত মানে আৰামদায়ক আৰু এইবিলাক খায়ো ভাল লাগে মানে। ই ধৰি লওক বজাৰৰ পৰা অনা প এইবোৰ পাছ। চ'লে এতিয়া মানে ভাল নালাগে যিবিলাকে বেছিভাগ বাহিৰৰ পৰা আহে। মানে সেইবোৰ খাই খাই কেতিয়াবা আমনি লাগিলে তেতিয়া এই আমাৰ। থলুৱা যিবোৰ টেঙাৰ জুতি হওক বা খাৰৰ তৰকাৰী হওক।
অ হ।
বা এই যে ক'লো অলপ আগতে পইতা ভাত। মানে কঁঠালৰ গুটি খলা দিয়াই হওক বা পিটিকাই হওক। মাছৰ প্তিক কিন্তু বাৰিষাত মাছৰো অভাৱ নাই। এই পথাৰে বাটে পথে সকলোতে মাছ ওলাইছে এই মাছৰ পিটিকা। এৰি মাছৰ পিটিকাতটো আৰু এৰিব নোৱাৰে গমে পাই।
হয় হয় হয়।
অ পোৰা দিয়া মাছৰ পিতিকা বা পাতত দিয়াই হওক।
হয় হয়।
যিমান খালেও আমনি নালাগে সদায় খালে মানে আমনি নালাগে আৰু।
নালাগে নালাগে বৰ মোৰো বহুত। প্ৰিয় হয় এইটো মাছৰ পিটিকটো মই বিশেষকে সেই। গৰমৰ দিনত এতিয়া গ্ৰীষ্মকালৰ সময়ত আচাৰ প্ৰকৃতি। পিটিকা খাই ভাল লাগে দালিৰ লগত বা। তেনেকুৱা লঘু আসাৰৰ লগত আৰু।
হুম, হম। হয়। আৰু আপোনালোকৰ এনেই পিঠা পনাৰ ক্ষেত্ৰত কেনেকুৱা?
কি কৈছে?
এই পিঠা পনাৰ ক্ষেত্ৰত কেনেকুৱা মানে আপুনি যে কলে মিচিং সম্প্ৰদায়ৰ কেনেকুৱা মানে?
পৰে অঁ। আমাৰ আমাৰ তিনি চাৰি বিধ মান আছে। আপোনাৰ ধৰক এটা আছে- পিঠাগুৰিৰ লগত আপোনাৰ আহ লোকেল আহ কুকুৰা মাংস। আৰু এটা আমাৰ সেইটো ট্ৰেডিচনেল- এটা টিছে আছে সকাম নিকাচত সেইটো বহুত দৰকাৰী এটা- আহ আমাৰ খাদ্য। আৰু এটা আছে আপোনাৰ- আহ চাউলৰ গুৰি যে আপোনাৰ চাউলৰ গুৰিৰ পৰা এটা এবিধ- বনাই সেইটো আমাৰ মিচিঙত আমনয়ং বুলি কয়। ত' তেনেকুৱা- ধৰণৰ আমাৰ বহুত আহ মিচিং সম্প্ৰদায়ত আহ থলুৱা খাদ্য আপুনি আহ বিচাৰি পাব বা খাবলৈ পাব যদি এক্সপ্লৰ কৰে আৰু।
অঁ। হয় হয়। মই এনেই তেনেকে খাই পোৱা নাই বাৰু মিচিংঙৰ। কিন্তু আপোনাৰ পৰা জানিলো আৰু মানে শুনিব পালো আজি অ।
হয় হয় হয় হয়। আৰু অ তেনেকুৱা আছে। আমি কেতিয়াবা আহ- এক্সপ্লৰ কৰি মাৰো নামনি অসমত গ'লে নহয় জানো। আপনি উজনি অসমত যদি আহে ইয়াৰ খাদ্য সম্ভাৰটো আপুনি এক্সপ্ল'ৰ কৰিব। অভিজ্ঞতা লব।
উম।
আহ', তেনেকুৱা আৰু।
আৰু আৰু মানে জলপানৰ ক্ষেত্ৰত কেনেকুৱা মানে?
অ', জলপানৰ ক্ষেত্ৰত আমাৰ মানে- আমাৰ মিচিং সম্প্ৰদায়ৰ লোক বেছি জলপানটো তেনেকৈ বিশেষ- আহ প্ৰচলিত নহয় আমাৰ সম্প্ৰদায়ত। আহ কিন্ত আহ তাৰপিছত- কিন্তু বুঢ়া-বুঢ়ী বোৰে তেনেকুৱা ৰাতি সময়ত আহ- আপং যিটো এ পনীয় আহাৰ ত' সেইটো- সদায় গ্ৰহণ কৰে আমাৰ বুঢ়া-বুঢ়ীবোৰ মিচিং সম্প্ৰদায়ৰ আৰু। ত' সেইটোয়ে এটা ট্ৰেডিচনেল আহ ড্ৰিংক হেৰিটেজ ড্ৰিংক যিটো কয়।
হয় হয় হয়। উম, হম। মই দেখিছো যেনিবা মানে আলহী গ'লেও- আহ মানে আপঙেৰে হওঁক তেনেকে হোচ মানে আপ্যায়ন কৰে আৰু অঁ।
ব্যয়ায়ন কৰে হয় হয়। আমাৰ চাহটো খুব বেছি তেনেকে নচলে। ত' আমাৰ আপঙৰে আহ আলহীক সন্মান যচোৱা হয় বা- এটা সন্মান সেইটো আহ বা আপ্যায়ন কৰা হয় আৰু তেনেকুৱা।
হয়, উমঁ।
অ বাকী আপোনাৰ লগত কথা পাতি ভাল লাগিল আজি। আহ খাদ্য সম্ভাৰৰ বিষয়ে জানিব পাৰিলোঁ। হয় নে নহয়। আহ ঠিক আছে তেতিয়া হ'লে।
অহ দিয়ক ঠিক আছে অ অ শুভৰাত্ৰি অ ধন্যবাদ